হেল্ল' শুনি আছা। অ কি কৰি আছা তুমি?
ময়ো এনেই বহি আছোঁ এতিয়া।
অ' চাহ খালা?
চাহ খালোঁ খালোঁ। তুমি কি কৰিছা?
এনেই আছোঁ ৰ'বা।
উ, বাকী চাহ তাহ খালা?
অ' খালোঁ খালোঁ। বাকি তোমাৰ ৰাতি ভাতৰ যোগাৰ হ'লনে নে দেৰিকে কৰিবা?
দেৰিকে কৰিম, এতিয়া একো হোৱা নাই, কি হয় বা।
অ'।
অ'।
কি বনাবি বুলি ভাগিছে ৰাতিলৈকে ভাতৰ লগত?
ভাতৰ লগত মানে কিবা বনে, চব্জি তবজি কি আছে একো চোৱা নাই দেই, কি বা বনাই মায়ে।
অ', অ'।
উ, তোমাৰ কি আছে, কি বনাব আজি?
এতিয়ালৈকে বাৰু ডিচাইড কৰা নাই অকমান দেৰিকে বনাব যাব, দিনৰ চাগে কিবা ডাইল চাইল কিবা আছে আৰু ত' কিবা এটা ভাজি বা কিবা চব্জি এটা বনাব আৰু এতিয়া ভাতৰ লগত।
হুম। বাকী খবৰ খাতি কেনেকুৱা ভালনে?
আছোঁ দিয়া আৰু, তোমাৰ?
উম, ভালে ভালে।
অ' ঠিকে আছে। বাকী ক'ৰবা ওলাই গৈছা নে নাই কেইদিন?
ওলাই যোৱা মানে হোৱা নাই ক'লেও বৰষুণ দি আছে মানে।
অ', অ'।
চবতে দি আছে এইদিন তাকে কিন্তু চব ফটোবিলাক কোনোবা দাৰ্জিলিং গৈ আছে, কোনোবা শ্বিলং গৈ আছে একদম।
হুম। বাকী হেই
বানপানীত ওলাবলৈতো মনে নাযায় ক'ব মানে বানপানী কি গেলা ব-হেৰি গেলা ব তৰ ডাৱৰীয়া গোটেই বোকা, খুচৰি খুচৰি যাবলৈ মন নাযায় ক'ব গ'লে।
একদম মন নাযায়। এ, মানুহে এলেহুৱা হৈ গৈছে এই বানপানীৰ কাৰণে। এতিয়া গোৱাত মানে চহৰৰ মানুহবিলাক।
উম, হয় হয়, মানে ঘৰত বহি মোবাইল টিপি থাকক, ৰীল চাব, গেম খেলিব সেয়াই আৰু।
অ' আৰু কিবা লাগিলে তোমাৰ অনলাইন এপত গৈ পেলাই অৰ্ডাৰ কৰিব।
উম, হয় হয়। নে মোবাইলটোকে চাই থাকিব ক'ব গ'লে।
অ' তাকে, মানে বা এতিয়া যিহেতু চবৰে চামাৰ ভেকেচন বহুতত বন্ধ চলি আছে, সেনেকুৱাকে মানে তোমাৰ এতিয়া অ' মোবাইলৰ লগতে বিজি হৈ থাকে আৰু তোমাৰ চামাৰ ভেকেচন যিহেতু বানপানী তৰ এটা বাহানা, ক'তনো যাম বানপানী হৈছে, ফেমিলিবিলাকো যাব নিদিয়ে এতিয়া।
উম, হয় হয়। আমিতো আমাৰ টাইমত হ'লে মানে চামাৰ ভেকেচন মানে আগতে আমাৰ টাইমত যেতিয়া আছিলোঁ তেতিয়া আমি বাহিৰত গৈ খেলিছিলোঁ, সেইবোৰ খেলা ধূলা কৰিছিলোঁ।
অ'।
মানে আমি বাট চাই আছিলোঁ, আমাৰ গৰম বন্ধ বা ঠাণ্ডা বন্ধ কেতিয়া আহিব সেনেকৈ ৰখি আছিলোঁ। কেতিয়া বন্ধ পাম সেনেকে ভাবি আছিলো।
অঁ', -একদম এইটো সঁচা কথা কৈছা তুমি আমাৰ আগত আমাৰ ভেকেশচনত - পুৰা মানে আগতে আমাৰ সময় নাপাওঁ ৰাতিপুৱা স্কুলত যোৱা আহি পেলাইক বা শুই পেলাই গধূলি অকণমান - খেলি পেলাই পঢ়িবই লাগে। কিন্তু সেই দিনটো খেলা ফিলটো আমি ছমাহ মানৰ মূৰততে'হে পাওঁ। ত' যেতিয়া পাওঁ আমি ঠিক - ঠিকচে খেলো একদম ন' মবাইল-চবাইলো সেনেকে নাচায় একেদিন ঠিকছে খেলো। কিন্তু এতিয়া চহৰৰ ল'ৰা-ছোৱালী বিলাক কি হৈছে সেইবিলাক খেলা ধূলা বাদ দিছে। কি কৰে সিহঁতক মানে পেৰেণ্টছেটো ভাল কৰিছে সেইটো কিছু ক্ষেত্ৰতো ভাল কিছু ক্ষেত্ৰত বেয়া। বাহিৰত লগৰ লগত - খেলিব নিদিয়ে কিন্তু সিহঁতক অনলাইন ক্লাছ দিয়ে মানে অফলাইন ক্লাছ আৰু তোমাৰ বেলেগকে মানে - ক্লাছ দিয়ে, বেডমিন্টন ক্লাছ দিব কাৰোবাক কিবা তোমাৰ কেৰম শিকাব। ক্ৰিকেট শিকাব কিন্তু মানে বাহিৰত লগ কাষৰ চুবুৰীয়া ল'ৰা-ছোৱালী বিলাকৰ খেলিব নিদিয়ে।
উমঁ, হয়-হয়। মানে সিহঁত - মিলা-প্ৰিতি কম বুলি ক'ব গ'লে হয়, মিলা-প্ৰিতি প্ৰতিটো নাই ইমান।
আগতে আমি এনেকে খেলিছিলো লগতে টেঙাৰ বতৰত আমি টেঙা খাইছিলো। গোটেই বিলাকে মিলি পেলাই, কলপাত কাটি আনি পেলাই আমি টেঙা খাওঁ, কিমান ভাল লগ স্মৃতি এইবিলাক। কিন্তু এতিয়া ল'ৰা-ছোৱালীবিলাক এইবিলাক নাজানে ক'ব গ'লে টেঙাৰ নামেই নাজানে। চাগে আমটো অকল চিনি পাব তাৰ বাহিৰে বেলেগ একো টেঙাই চিনি নাপায় সিহঁতে।
উমঁ। ৰবাব টেঙাই একদম পথাৰত জলকীয়া, চেনি সানি মেলি খোৱাৰ নিচিনা ন।
অঁ', -ৰবাব টেঙা বাপৰে কি মজা লাগে পিং-পিং কালাৰৰ ৰবাব টেঙা দেখা ধুনীয়া লাগে আৰু খাই ইমান টেষ্টি লাগে।
উমঁ, হয়-হয়। আমি মানে আগতে আমাৰ গৰম বন্ধ বুলি ক'ব গ'লে - প্ৰথমতে মই মানে পেহী ঘৰলে যাওঁ। তা'তে মানে ভাল লাগে থাকি পেহী ঘৰতে যাওঁ বেছিভাগ ক'ব গ'লে।
অঁহ', মই-মই তোমাৰ মাহী থাকে মোৰ মাহীৰ কাষতে বিয়া হৈছে মামাহঁতৰ ওচৰত মামাহঁতৰ ঘৰত মাহীহত- ঘৰত। এই ঠিকছে খেলো, একদম গৈ পেলাই আহিবই মন নাযায় পুৰা খেলি থাকো গৈ।
হে সেইটো সেয়া সময়ত যাওঁ‌ তেতিয়া মানে বেছিভাগ সেই সময়ত মানে- সেতে পুখুৰীত মাছ ভৰাই সেইবোৰ কৰি থাকে ত' মাছ আনি আমিও গৈ ধৰো। সেইবোৰে কৰি থাকো ক'ব গ'লে।
অহ', সেইটোৱেইটো একদম বোকা-চোকা খুচি পেলাই তোমাৰ মাছ ধৰা মজাই বেলেগ। কি ইয়াত- ইয়াত আজিকালি বাচ্ছা বিলাকক সুধিবা চোন মাছ কিহেৰে ধৰে, মানে কিমান এটা সঁজুলি থাকে ন' মাছ- ৰ'দত আমি জাকৈ বাই মাছ উঠাব পাৰোঁ, বৰশী বা মাছ উঠাব, উঠাব পাৰোঁ। সিহঁতক সুধিবচোন চহৰৰ ল'ৰা-ছোৱালী বিলাকক কিহেৰে মাছ উঠাই বা কেনেকে মাছ ধৰি পাৰি। বহুতে নাজানে।
সিহঁতে বহুকেইটা নামেই নোজানে ৰ'ব বহুতকেইটা এই এট-দুটা জানিব বাকী নাজানিবই ক'ব গ'লে।
একোৱে নাজানে সিহঁতে ক'ব গ'লে এইবিলাক বস্তু।
উম, হয়-হয়।
শিকাব লাগে পেৰেন্ট, যাতে এইবিলাক বস্তু শিকি পেলাই আমাৰ অসমীয়া সংস্কৃতিটোক বজাই ৰাখিব লাগে ন'। ত' এইবিলাক শিকাব লাগে। নিশিকাই বাহিৰৰ খেলা-ধূলা এইবিলাক বাহিৰত- কৰাব লৈ যাব, ক'ত বাহিৰৰ জেগাত ফুৰাবলৈ যাব। কিন্তু সেই বাহিৰৰ জেগা বাহিৰৰ জেগাও ক'ব ন' ক'ব যে বাহিৰৰ জেগাও নালাগে, কিন্তু- আমাৰ-আমাৰ অসমখনলৈ কিমান জেগা আছে ন' কিমান বস্তু চাব প ত' এইবিলাক চাব লাগে গাঁৱত লৈ যাব লাগে।
হয়! বহুতকেইটাই মানে মাছৰ নামো নাজানে ক'ব গ'লে এইটো কি মাছ দেখিয়ে ক'ব নোৱাৰিব।
একজেক্টলি সঁচা কথা হৈ যায়তে একদম।
অ' এইটো মাছ মাছ আও
অ' মাছ মাছ আৰু কি মাছ বাদ দে আৰু তোৰ মাছ মাছে কুচিয়া কুচিয়া চিনি পোৱা নে?
অ' চাওঁ চাওঁ।
কুচিয়া দেখিলে সিহঁতে সাপ দেখা বুলি ক'ব আজিকালি ল'ৰা ছোৱালী বিলাকে।
হয়, হয় খাই ভাল লাগে কিন্তু এইটো।
একদম আৰু বহুত বা তোমাৰ বহুত ফিতাহিটো বোলি বহুত ভিটামিন আছে তোমাৰ। তোমাৰ তেজ নাথাকিলো তেজ আহে এইটো খালে।
অ' হয় হয় খাবলৈ ভাল তেজো আহে হয়। মানে সেঁতে পুঠি মাছ কাৱৈ মাছ সেইবোৰ গৰৈ মাছ সেইবোৰ নাজানে মাছ মাছ আৰু।
গৰৈ মাছ শিঙি মাছ এইবিলাকও সিহঁতে এটা মাছ বুলিও ক'ব।
উমঁ! হয়ঁ! হয়ঁ!
দেখা দেখি কেনে নাই অতক কৰমেচ মই তোমাৰ কব গ'লে এটা মানে মই মাছ খোৱা ভাটো মই এই মাছ খাই ইমান ভাল নাপাওঁ হা।
উমঁ! উমঁ!
কিন্তু তোমাৰ মই ডাঙৰ মাছ থাকে নহয় তেল থকা মাছটো এই পোৱলি মাছ চব তোমাৰ কচ মাছক এইবাৰ মাছ খাই ভাল লাগে মোৰ আৰু ফ্ৰাই কৰি এইবিলাক মাছ খাও তাৰপাছত মই আৰু যে নদী যে সৰু সৰু মাছটো যে পাওঁ আমি চিনি পোৱা নে সৰু সৰু মাছ নদীৰ সেই নদীৰ সৰু সৰু মাছ পুঠি মাছ থাকে অ' সেই সৰু সৰু সৰু মাছটো মানে তোমাৰ ফ্ৰাই কৰি খাই মজা লাগে সেই দুটা মাছ মানে খাব বাকী বেলেগ মাছ নাখাওঁ।
উমঁ! মই বাৰু সেই মিছা মাছটো খাই ভাল পাওঁ।
অঁ! নিশ্চ মিছা মাছটো ভাল লাগে যদি মানে বাকলিটো সেই ই ডাঙৰতো গুচাব পাৰি সৰতো গুচাব নোৱৰি।
উমঁ! বি অঁ! বিদেশতই কিন্তু হেৰি বহুতে জিতি খাই দিয়ে ক'ব গ'লে সেয়া ত তে অক্টো পাছ হওক বা এইেই বেলেগ মানে চি ফুড ধেৰি যি টি খায় দিয়ে ক'ব গ'লে। চিহৰ চেহক ঢেই জিতি খাই কব গ'লে।
তাতে তুমি সিহঁতক যেতিয়া দেখিবা মানে সেই দোকান বিলাকৰ হয়তো যাব নোৱাৰে আমাৰ নিচিনা মানুহ নাযাব মানে মনে নাযাব নাজৰ নাজৰ লাগিব আমাক দেখিলে।
উমঁ! মানে কেনেকে খাই খাই সেনেকুৱা লাগে মানে মই ক'ব গ'লে। কি খাই কিছুমানৰ নামেই নোজানো ক'ব গ'লে কেনেকুৱা সেনেকুৱা বস্তু ঢেইৰ জিতিছ সাগৰত হয়াইহো ওলাই খাই থাকে।
অঁ! সিহঁতে তোমাৰ যেনেকুৱা যেনেকুৱাকে লাঠি বিলাকত লটকাই থৈ দিব ন। গৈ পেলাই ফ্ৰাই কৰি পেলাই কিবা কৰি সেবিলাক বনাই দিব বাপৰে বাপ দেখিলে কিবা লাগে আৰু সেইবিলাক দোকানতো পুৰা তোমাৰ আমাৰ যেনেকে ফাষ্ট ফুডৰ দোকান বিলাক থাকে ন ৰাস্তা ৰাস্তা চেম তেনেকুৱা হয়।
উমঁ! হয়ঁ! হয়ঁ! কিছুমানেতো চাটনি বনাই খাব কি কি মিলাই দিব। ক'বই নোৱাৰি দেখিয়ে গম নেপায়।
মানে কবা ইহঁতে মাছৰ মানে বেলেগ বস্তুবিলাকৰ কিবাও বনাই দিয়ে একদম। আমাৰ ইয়াতে ভাল দিয়া, এইবিলাক বস্তু নৰ্মেল বস্তু বিলাকে খাও আমি।
উম, বাৰু খোৱাটো ভালেই হয় যি খাই। হেৰি কি বা পাই। প্ৰ'টিন চ'টিন আছে চাগে সেইকাৰণে খাই আমি গম নাপাওঁ চাগে, আমাৰ ফালে সেইকাৰণে আমাৰ ফালে খোৱা নহয় এইটো ক'ব গ'লে।
হ'ব পাৰে আৰু সিহঁতেটো সৰুৰ পৰা অভ্যাস হৈ গৈছে ন এতিয়া সিহঁত আদি ভাত খাব পাৰিব জানো আমি যেনেকে ডেইলি ভাত খাওঁ। সিহঁতৰ এটি ভাত খাই পেলাই সিহঁতৰ সেই লাগিব। মানে বেলেগ সিহঁতক খোৱা বস্তু বিচাৰিব সিহঁতে। কিন্তু আমি এতিয়া ভাতটোৱেও সেই কৰিব নোৱাৰো মানে চবৰে জেগা ট্ৰেডিশনেল এটা আছে বাৰু চবে সেইটো খাই। আমি এতিয়া বাহিৰত গ'লে ভাত বিচাৰো নে নাই কিন্তু স ভাত পোৱাই নাযাবা তাতে কবাত এ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট ক'বাত এখন থাকিলে পাবা।
উম হয় হয়, মানে ক'ব গ'লে। সেহতৰ নিজে জেগাডোখৰ সেইটোৰ ওপৰত ক'ত কি পোৱা সেইটো খোৱা। ওপৰত মেটাৰ কৰি কিনে এনেকে পোৱা যায় বস্তু। টো, যেনেকে ধৰা আমাৰ ভাৰতত ক'ব গ'লে ভাতটো বেছি চলে। এফালে ৰুটি চলে সেইবোৰ সেইকাৰণে খোৱা যায় বাহিৰত কিবা চলে। চাইনাত হ'ল বোলে সিহত সেই মেগী নুডেলছ সেইবোৰ চলে সিাত মেগী সেইবোৰ বেছি পোৱা যাব। অঁ সেনেকুৱা মানে ক'ব গ'লে।
অঁ এইটো সচা কথা কৈছা, মানে চবতে জাগে জাগাই মানটো বেলেগ বেলেগ থাকেই আৰু। উম মানে চবে বেলেগ বেলেগ বস্তু চাইনা মানুহ তেতিয়া এইবিলাক নুডল চুডলছ খাই পেলাই ৰমমান চহন খাই পেলাই থাকে। বেছি ভাগ
উম হয়।
আমিও কেতিয়াবাই মেগী খাওঁ।
উম
বাকী আপোনৰ লগত যাব ফুৰিব যে মন নাছিলে নে বাহিৰৰ জোগাত।
বাহিৰত যাবতো মন যায় ফুৰিবলৈ বাহিৰত ক'ব গ'লে। ঘৰৰ পৰা নিদিয়ে ক'ব গ'লে আচলতে।
অঁ এই জব চব কৰি লোৱা ডাঙৰ হোৱা তেতিয়া দিব দিয়া আৰু এতিয়া সৰু হৈ আছা ন। ঘৰৰ মানুহ চকুত তুমি যিমান এটা বয়স নাযায় কিয় তুমি ঘৰৰ মানুহৰ আগত সদায় সৰুয়ে থাকিবা।
উম হয় হয়। তোমাৰ যাব মন যায় নাই বাহিৰত।
মন যায় কিন্তু মোৰ এনেকুৱা লাগে যে নিজে ইনকাম কৰি পেলাই যাম আৰু নিজৰ পইচাৰে এনেকুৱা লাগে। কিমান নো ঘৰত পইচা খুজিবা এইবিলাক ক্ষেত্ৰত ন।
হয় হয়, নিজৰো বেয়া লাগে খুজিবলে।
অঁ, সেইটোৱে কথা।
উম,
দিয়াতেই কথা পাতি ভাল লাগিলে।
অঁ অঁ উম
দিয়া ঠিক আছে।